হেল্ল'
অ কি খবৰ?
এ মই মেডিকেল পৰা ওলাইছো, তুমি কি কৰি আছা?
মই মাৰ্কেটত আহিছো বজাৰ কৰিবলৈ গৰম যে গৰমত কাপোৰ পিন্ধিব আহিছো হাত কটা কাপোৰ আৰু ছোৱালীটো কাৰণে কাপোৰ এনেকে মানে বহুত বজাৰ কৰি আছো, এতিয়া মানে বিশালত সোমাই আছো যে তাত বহি বহি ঠাণ্ডা খাই আছো।
অ অ এ মই মেডিকেল গৈ আছো, মানে হেৰি ৰাতি মানে মই আজি ৰুটি নাখালোঁ, নোখোৱা কাৰণে কালি মানে মই মেডিচিন খাব পাহৰিলো চুগাৰটো মানে বাঢ়ি আছে এতিয়া বহুত বাঢ়িছে মানে তাকে মানে মেডিকেল দেখুৱাব কাৰনে আহিছো এইয়া লাইনত থিয় হৈ আছো মানে আমাৰ ইয়াত বহুত ভিৰ, গৰম বেছি বেছি গৰমৰ কাৰণে মানুহৰ বহুত বেমাৰ গম পাইছা। সেইটো কাৰণে মানে ইমান ঘূৰা ঘূৰিও কৰি থকা নাই আৰু কালি মানে গৰমৰ সেইৰি টাইমত মই মেডিচিনে খাব পাহৰিলোঁ। পিছত এতিয়া মানুহজনে মানে কামৰ পৰা আহি একে ধুমধাম মানে মোৰ অৱস্থা বেয়া দেখি একে পানী চানী ঢালি ফাৰ্মাচীত লৈ গ'ল নিয়াৰ পিছত মানে মেডি চেন ফাৰ্মাচী পা হ'লেও মানে হোৱা নাই ভাল হোৱা নাই, তাক মানে এতিয়া মানে মই লাইনত থিয় হৈ আছো মই মানে মানুহজনক থিয় কৰি দি মই বহি আছো।
অ গৰম লাগে একে থিৰ হৈ থাকিব নোৱাৰি ইমান গ মানুহ হেঁচা ঠেলা।
অৱস্থা বেয়া এপিনে পেছা এইপিনে পেছা আগমে ৰাতিপুৱা মানে সোনকালে মই আঠটামান বজাতে আহিছো ডক্টৰ নাই ন ডক্টৰ বহা নাই এতিয়া। ডক্তৰ বহিলেহে মই চিকিৎসা কৰিব মোৰ এতিয়া, একে অশান্তি লাগি গৈছে। এপিনে মই ঠাণ্ডা খাব নোৱাও ঠাণ্ডা খোৱাতো মানে এ ডায়েবেটিছত ঠাণ্ডা খাব নালাগে এলকহল থাকে যে সেইটো কাৰণে মানে খাব নালাগে মানে। এ খুব সোনকালে মানে ডায়েবেটিছটো বাঢ়ি যায় গৈ।
পোৱাইভেটতে দুখাব পাৰে চিভিলত তাত লাইন হৈ থকাতকৈ, বেলেগত টো খাব পাৰে।
বেলেগত দেখুৱাব পাৰোঁ কিন্তু আগতে যে মই মেডিচিন দিছিলো ন যিজন ডক্তৰে সেই ডক্তৰ জনক এতিয়া মানে মই দেখুৱাব লাগিব নহয়। তাৰ পিছতহে মই বেলেগ ব্যৱস্থা কৰিব পাৰিম। নহলে অসুবিধা হব ন উ এইবিলাক বহুত বহুত খিনি একমাহৰ কৰ্চ অনা হৈ আছে, এতিয়া মই ধৰ তোমাৰ সাত দিন মান খাইছোহে এতিয়া সেইখিনি পইচা এনেই নাযাব জানো? আমি হলেও এতিয়া কাম কৰি খোৱা মানুহ ন ইমান পইচা কত পাম। চাকৰি তাকৰিতো নাই ন আমাৰ।
হয় হয় হয় হয়।
সেনেকে মানে অলপ ভুগি হলেও মানে থাকিব লগা হয় আৰু। বোলে ল'ৰাটো মানে মোৰ জ্বৰ। কালি এই ফিচাৰীত গা ধুইছিল। গৰমৰ কাৰণে গা ধুইছিল, গা ধু ব‌ মানা কৰিলো মনে মনে গা ধুলে। গা ধুই লৈ পেলাই এতিয়া ল'ৰাটো গোটেই ৰাতি কাঁহি আছে জ্বৰ। তাকে মানে তাকো লৈ আহিছোঁ। তাকো দেখুৱাম, দেখুৱাই কৰি মানে মেডিচিন চেডিচিন লৈ যাম আৰু। আজিকালি আকৌ জ্বৰ উঠিলেই ভয় লাগে নহয়। মোৰতো জ্বৰ হৈ লৈ পেলাই এইবিলাক বেমাৰ হ'ল ন।
নিজৰ মূৰত উঠিছে নেকি?
হয় নে নাই?
নাই কিনি আছো।
মানে সৰু ল'ৰাটোলে এইয়া গেঞ্জী বিলাক চেমিচ বিলাক, সেইবিলাক কিনি আছো, তাৰ পিছত আকৌ হাত কটা যে নাইটি বিলাক কিনিছো, ফৰক কি নিছো, মানে এনেকে আকৌ হাজবেণ্ডৰ কাৰণে কিনিছো। অঁ ছোৱালী লৈ আহিছো, ছোৱালীয়ে অঁ লৈ আহিছো, ছোৱালীয়ে কৈ আছে ইটো লাগে সেইটো লাগিব আ
অঁ কি কৰিবা, দিবই লাগিব ন, মানুহৰ মাজতে এতিয়া লাজত পেলাব নহ'লে তোমাক।
নো মানুহৰ আগতে কান্দিব। আকৌ তাতে মানে মাটিতে মানে পকাতে মানে বাগৰি গৈছে মোক এইটো লাগিবই। উম। আকৌ আমি লৈছো আকৌ মানুহজনৰ কাৰণে নিনিলেহে হ'ব।
নালাগে গম পাইছা, বুজি বুজি পোৱা নোহোৱা লৈকে নিব নালাগে। তুমি কিয় লৈ গৈছানো? নাজানা নেকি তুমি?
ঘৰত মানে
নিব নালাগে নহ, সিহঁতে বুজি নোপোৱা লৈকে নিবই নালাগে।
মা বেমাৰ যে। কোনে ৰাখিব? সেইটো কাৰণে লৈ আহিছো আৰু মা ধৰি লৈ ল ৰাখ খিব নোৱাৰে, আকৌ এতিয়া আমাৰ কিনি আছো আকৌ মাৰ কাৰণে নিকিনিলে নহব মাঁই ধৰি লব সিহঁতে কাপোৰ কি কিনিছে আৰু মোৰ কাৰণে? সেই কাৰণে লৈ আছো। আকৌ ওচৰতে মানে। গৰম কাৰণে এইবিলাক পাতল পাতল কাপোৰ বিলাক পিন্ধি আছো মানে গেঞ্জী কাপোৰ যে। অঁ আছে আছে আছে। অঁ আছে। এনেই অকলে নাই অহা বাৰু চিভিললৈ অকলে
সেয়া হেৰি নহয়?
উম।
অঁ ভাত চব্জি বনাই থৈ গৈছা?
অ ভাত বনাই থৈ আহিছো, মা আছে যে ঘৰত, মা খাই খাব। অঁ এ বনাই থৈ আহিছো মানে গৰমত মানে দালি বনাইছো, তাৰপিছত এইটো লাও লাওপাত যে এইয়া ৰঙালাও পাতটো যে, ৰঙালাও পাতটো আৰু মানে মাছ শুকান মাছ যে সৰু সৰু শুকান মাছ আছিলে, মানে আগতে মানে ৰ'দত ধুই পুখালি শু শুকাই থৈ মানে টেমাত ভৰাই ছিলো সেইবিলাক মানে চাটনি কৰি পেলাই ভাজি লৈছো, তাৰ পৰা হালধি নহৰু তাৰপিছত আদা হয়।
তাৰপিছত পিঁয়াজ। খালি দি মানে পুৰা ভাজি লৈ ভাজি শুকানত ভাজি লৈছোঁ মানে‌ পাইছো গৰমত ইমান বনাই থকা নাই আৰু। ইমান জল্দা জল্দি আহিব লগা হৈছে হয় তাৰ পিছত আচাৰ আছে। আমৰ আচ আমৰ আচাৰ কৰিছিলোঁ সেয়া আমৰ আচাৰ সেয়া দি কিনি বনাই থৈ আহিছোঁ মাহ খাব আৰু গৰমত গৰমৰ কাৰণে আমাৰ খাব উম।
মইয়ো বনাই থৈয়ে গৈছোঁ। মই বনালো তোমাৰ হেৰি বনালো মাছ বনালো। উম কালি মানে সন্ধিয়া মাছ আনিছিল মানুহজনৰ কামৰ পৰা আহো তে। মাছ নহলে আকৌ মোৰ লৰাটোৱে ভাত নাখায় মাছ বা মাংস লাগিবই। তাৰ পিছত কালি মানে মাছ আনিলে অনাৰ পিছত। কৈছে কৈছে আব্বা মই আৰু মাছ নাখাওঁ। কৈছে মই মাছ খাব মন যোৱা নাই মোৰ মাংস অলপ খাব মন। মন গৈ আছে সি ব্ৰইলাৰ খাই মানে মই মানে ব্ৰইলাৰ খাব নি দো ব্ৰইলাৰতো বহুত মানে বেমাৰ হয় ন। সেইটো কাৰণে মই ব্ৰইলাৰ খাব দিয়া নাই তাৰ পিছত মানে সেই।
অ ব্ৰইলাৰ খাবলে হ'লে কেনেকে বনাব লাগে অ। ব্ৰইলাৰতো খাব লগা হলে কি কৰিব লাগে অলপ ন অ ভাজি ললে মানে। কি কৰিব লাগে জানা অলপ যে বই বইল কৰিব লাগে বইল কৰি কিনে অলপ যে পানীতো যে ব্ৰইলাৰ পানীটো পেলাই দিব লাগে অ। তাৰ পিছত তেল মাৰিব ল তেলত ভাজি ল'ব লাগে পুৰা ৰঙা কৰি যে তেনেকে লও। অ মই তেনেকে বনাও।
মই মানে কেনেকে ব্ৰইলাৰ আনিলে মই কেনেকে বনাও শুনাচোন। মানে মই ব্ৰইলাৰটো আনিলে প্ৰথমতে ধুই লওঁ, ধুই পিনে সৰু সৰুকৈ কাটি ল'ম কাটি লৈ পেলাই হাল দি মানে কেৰাহীতো কাছটনৰ কেৰাহী ন কেৰাহীটো দি দিম দিম পিনে তাত অকনমান নিমখ ছটিয়াই দিওঁ দি লৈ পেলাই মানে তাৰ ব্ৰইলাৰটো একদম পানীতো পানীতো উলিয়াই ল'ম পানীতটো একদম উলিয়াই একে শুকাই যাব যে তেতিয়া তেতিয়া মই তেলত মানে ফ্ৰাই কৰিম মাছৰ নিচিনা ফ্ৰাই কৰো। ফ্ৰাই কৰি লৈ পেলাই তেতিয়া মানে মই উঠাই থ'ম উঠাই থৈ তেতিয়া নহৰু আদা পিয়াজ বতি ৰাখিম ন তাৰ পিছত আকৌ জিৰা যে জিৰা। আকৌ মই আকৌ মানে গুৰিটো নাখাওঁ জিৰা মানে একদম ধুনীয়াকে পাতাট মই মিক্সিটো নিদিওঁ মানে পতা আছে ন সেই তাতে মই হেৰি কৰি লওঁ একদম ধুনীয়াকে মিহিকে বটি তাৰ পিছত তাৰপিছত মই ধুনীয়াকে মছলাখিনি তেলখিনি দি লৈ পেলাই তাতে নহৰু পিয়ঁয়াজ দি আদা খিনি নিদিওঁ দেই তেলতে। দি আদা খিনি দিলে মানে মছলা খিনি মানে কেৰাহীটোত ধৰি লাগি ধৰে তাৰপিছত ধুনীয়াকে দি দিম দি পেলাই তাৰপিছত মই একদম জোখমতে মানে হেৰি দিম হালধি দিম আৰু ধৰ এ তোমাৰ জলকীয়া দিও নিমখ দিও দি পিনে তাৰ পিছত ভাজি কৰি লৈ তাৰপিছত লাহেকৈ মানে অকণমান মানে পানী দিম পানী দি একদম মছলাটো যে একদম পুৰা। পগাই থাকিম পগাই থাকিম মছলাটো মানে একদম চেণ্ট আহিব ন মাংসৰ নিচিনা যেতিয়া চেণ্ট আহিব তেতিয়া লাহেকে মাংস খিনি পেলাই দিওঁ আৰু পেলাই দি লৈ পেলাই তাত মানে তেতিয়া আকৌ আদা খিনি যেতিয়া হ'ব সময় হ'ব আও চব্জি টো তেতিয়া হ'ব হৈছে আৰু, তেতিয়া আদাখিনি তাৰ ওপৰতে চ টিয়াই দিম ছটিয়াই দি লৈ পেলাই আকৌ অলপ পগাম পগাই লৈ পেলাই তেতিয়া তাৰ ওপৰত মই মছলা দিওঁ মানে গৰম মছলা, মিট মছলা এইবিলাক মানে চিকেন ম মছলা সেইবিলাক দি দিওঁ, দি পিনি তাৰপিছত আকৌ এবাৰ উ উতলাম ধুনীয়াকে, উতলাই পেলাই তেতিয়া অ তেতিয়া মানে খালে মানে বস বস্তুটো মানে ভাল লাগে কিন্তু ভাল লাগিলেও সি এটা ফাৰ্মৰ বস্তু মেডিচিন খাই খাই ডাঙৰ হয় ন।
অহ হয় হয় হয় তেনেকেই বনাব লাগে। মই তেনেকে বনাও আকৌ মই মচলাটো যে পিচি থওঁ। ধৰি লও এনেকে সত সদায় মানে জল্দি জল্দি বনাব লগা হয় নাই আনি কেনে পিচি নাই কৰা একেবাৰে গুৰিটোৱে খাও।
অ, অ অ। নহয় যোনে যিটো সহজ পায় ন এতিয়া তোমাৰ তোমাৰ এতিয়া ছোৱালী সৰু হৈ আছে, তুমি এতিয়া পতক কিবা এটা বতু বুলি পেলাই বতিব নোৱাৰা বা ক'ৰবাত যাওঁ বুলি যাব নোৱাৰা গতিকে তুমি অকমান এডভান্স হবই লাগিব, ছোৱালী ডাঙৰ হোৱাৰ পিছত পিছত তেতিয়া কৰিবা আৰু গম পাইছা, কিন্তু পাৰাপক্ষত কি গম পাইছা নে মছলা বিলাক যে গুৰিতো খোৱাতো একদম ভুল আমাৰ এই মানে আনি বজাৰৰ পৰা বস্তু চব গোটা বস্তু কিনি আনি পেলাই আমাৰ ঘৰত ঘৰত মানে মিক্সিটো দিব নালাগে, এই যে ঢেঁকী আছে ন ঢেক কি ঢেঁকীত খুন্দি পেলাই লব লাগে, তেতিয়া সেইটো বস টোৱে মানে অপকাৰ নকৰে গম পাইছানে, কিন্তু আমি এতিয়া কি সহজতে বিচাৰো পেকেটিং বস্তু।
কৰো এ বজাৰৰ পৰা গোটা গোটাবিলাক যে গোটাবিলাক কিনি আনো অ। গোটাবিলাক কিনি ই তাৰ পিছত মানে ঘৰত ধুই লওঁ, ধুই লৈ ৰ'দত শুকাই থওঁ।
মোক মানে নিদিয়ে। তাতে মানে মোৰ মানে এতিয়া মইও মানে এসময়ত মানে কি কৰিছিলো গম পাইছা? এসময়ত মানে মইও কৰিছিলো এনেকে মানে এ গোটৰ মিটিং থাকে, কিবাহৰ মিটিং থাকে দৌৰা -দৌৰি কৰি ফুৰিব লাগে কাৰণে মানে এসময়ত মই তেনেকে পেকেটিং বস যোগে মানে হেৰি কৰিছে, পতককে মানে অকলশৰীয়া মানুহ পতককে ৰান্ধিব লাগে, যাব লাগে এনে লাভ মানে, তাতে দুপৰীয়া মানে মানুহজন মোৰ মৰি একেবাৰে মানে যতে কাম নকৰক মৰিগাঁৱত কৰক, নগাঁৱত কৰক, গুৱাহাটীত কৰক যতে নকৰক দুপৰীয়া মানে ভা খাব আহিবই গম পাইছা, তাৰপিছত মানে মই মানে সেই তাকে মানে ভাত বনাই থৈ যাব লাগে ন গতিক কে বতি থকালৈকে মোৰ দেৰি হৈ যায়গৈ, বাকী কামবিলাক ৰৈ যায়, কাৰণ গৰু -চৰু আছে যিহেতু কাপোৰ- কানি ধোৱা কথা আছে, তাৰ পিছত মানে মই এ গুৰাটো খাবলৈ ধৰি লো খাওঁতে খাওঁতে মানে এতিয়া গুৰাটোৱে মানে ক্ষতিও কৰিছে, ক্ষতিও কৰাৰ কাৰণে মানে মই ক্ষতি কৰাৰ কাৰণে মানে এতিয়া মানে মানুহজনে কৈছে এইবিলাক বাদ দিয়া কৈছে, তোমাক মই গোটা গোটা বস্তু আনি দি ম তুমি ধুই পেলাই ৰ'দত শুকুৱাবা, শুকুৱাই ঢেকীত খুন্দি ল'বা, কাৰণ ঢেঁকী চেঁকী চব আছে ন। এ দেহাটো বোলে কৈছে অকমান বোলে স্বাস্থ্যটো ভালে থাকিব আৰু বেমাৰ- আজাৰ কমি থাকিব। তেনেকে, তাৰপিছত মানে এতিয়া এইয়া মি গুৰিটো নাখাও এতিয়া মানে খুন্দি পেলাই ঘৰতে খুন্দি পেলাই খাওঁ।
অ মই সেয়া ঘৰতে খুন্দি খাও, মানে সেয়া বজা পৰা আনিত বঢ়িয়াকে ৰ'দত ধুই পেলি ৰ'দত শুকাও, শুকাই ঘৰত ভাজি লও ঘৰতে ধেই বস্তু ঢেকী আছে ঢেঁকী ধুনীয়াকে খুন্দো অ হ'ব দিয়া, ৰাখিছো এতিয়া হা।
পিছত পাতিম ন।
অ অ অ পিছত লগ পাম।